অ
কোৱা কি কৰি আছা?
আছো ৰ'বা এনে তুমি কি কৰিছা?
ময়ো এনে আছো মানে, এনে বহি আছিলো।
অ অ'। আৰু কোৱা?
এতিয়া হা?
কৈছো যে মানে এইটো অলপ এইটো কৰি আছিলো, মানে এটা ঔষধ আছে ন মানে কি ডক্টৰ মানে এটা মোৰ বহুত পিম্পল ওলাইছিল ন মাজত ত ডক্তৰে মানে এটা ক্ৰীম লিখি দিছিল। ডাৰ্মলজিষ্টক দেখাইছিলো সেইটোয়ে ক্ৰীম টো চাই আছো, কোনটো মানে এইটো পাম অনলাইনত মানে কি যিমান অফলাইন দোকানত গ'লো ক্ৰীমটো মানে এভেইলেবলে নাই। এইটোৰ কাৰণে অনলাইনত চাই আছো আৰু পালে ভাল আছিল।
অ অনলাইন চালেও মানে তুমি অলপ মানে ভাল কে চাই লোবা। অনলাইনৰ প্ৰডাক্ট বোৰ জানাইচোন ইমান ভাল নহয়।
নহয় মানে কি ড্টৰে নামটো লিখি দিছে ড মই ক্ৰীমটো লগাইছো দেই কিন্তু এতিয়া ইমান দিন দোকানত গৈ আছো ন ত মানে কি ফাৰ্মাচী বিলাকত বিচাৰি পোৱা নাই। মানে কি নাই নাই কৈ আছে, আৰু আনিব দিলেও আনি দিয়া নাই। কিন্তু ক্ৰিমটো মানে জানা বহুত ভাল মানে এ ডক্টৰেট মানে মোৰ এই ক'ব গ'লে ন ওৱান ইয়ৰ পৰা মানে মোৰ বহুত পিম্প ডিষ্টাৰ্ব দি আছিল জানা। তাৰ পিছত এইমচ গুৱাহাটী এইমচ টো চিনি পোৱা নে?
অৱ পাওঁ।
অৱ অৱ ত' তাতে মানে ডাৰ্মলজিষ্টক দেখালো সেইট মানে কি মোক ই ঔষধ লিখি দিলে যে ক্ৰীম এটা লিখি দিলে পিম্পলৰ কাৰণে লগাইছো নহয় দহ পোন্ধৰ দিনৰ মানে দহ পোন্ধৰ দিনৰত ভিতৰতে ন মোৰ চব পিম্পল শেষ আৰু দাক এক্সপৰ্টছো হোৱা নাই মানে।
ভালে চোন ক্ৰীমটো এইটো মানে কি চবে লগাব পাৰে নে নে এ দেখাই পেলাইহে লগাব লাগিব।
এই দেখাবৰ দৰকাৰ নাই, চ' মোৰ মানে বহুত পিম্পল আছে অৱ। চব লগাব পাৰি চোৱা মোৰতো ব্লাড টেষ্টো কৰা নাই ন মোৰ ব্লাড ব্লাড টেষ্টটো কৰা নাই মোৰ তাৰ পিছত কি কয় ঔষধো খাব কাৰণে দিয়া নাই বাছ অকল ক্ৰীম লগাব দিছে।
অ আচ্ছা।
মানে মানে বেচ ক্ৰীম হয় মানে এইটো কাৰণে মানে বহুত কম পায় আৰু ডক্টৰৰ মানে ডক্টৰে যদি প্ৰেছক্ৰিপশ্যনত লিখি দিয়া নাই তোমাক এইটো ঔষধটো কোনোও নিদিব তোমাক।
হয় নেকি, আৰু অনলাইনত পায় নে নাপায় এইটো?
অনলাইনত মানে এনে মেডিকেল ষ্টৰত দেখা মানে আনবলেলে হৈ আছে মানে। এতিয়ালৈকে আহাই নাই ত' যাব লাগিবই অলপ ফাৰ্মাচিতত মানে কৈছে। যে ঠিক আছে আনি ৰাখিম বুলি আজি কৈছে চাওঁ কালি যাই চাম আনিছে নে নাই।
অ চাই লবা নহ'লে আকৌ মানে পিম্পলচ বোৰ থাকিলেও আৰু ভালো নেদেখি ন ফেচটো।
হয় এই ছয় সাত মান মান হ'ল জানা। এই এইটো মানে মই কেতিয়া লাষ্ট ডিচেম্বৰতে লগাইছিলো তাৰপিছত মানে মোৰ এতিয়ালৈকে এটাও পিম্পল হোৱা নাই। আকৌ নাজানো একেদিন মানে পিৰিয়ড আহিছে ন পিৰিয়ডৰ কাৰণে আকৌ বহুত পিম্পল হৈ আছে।
আৰু মানে চাগে তুমি এইটো কন্টিনিউ কৰ মানে লগ থাকিব লাগিব চাগে।
অৱ অৱ টু মানছ লগাব দিছিলে। টু মান্থচ মানছ লগোৱাই নাই মানে একমাহ মান লগাইছো। তাৰ পিছত চালো যে গোটেই পুৰা ফেচ ক্লিন কৰি দিলে আৰু তাৰ পিছত মানে ইউজে কৰা নাই।
তুমি সেই কৰিবচোন ডক্তৰে যি কৈছে মানে টু মানছ লগাৱ দিছে ন মানে পুৰা গোটেই খিনিয় লগাবা আৰু টু মানছ নহ'লে পিছত আৰু হ'লে প্ৰব্লেম হৈ যাব ন। তেনেকে আৰু কিমান আৰু আনিবা আৰু লগাই থাকিবা।
হয় হয় মানে মাজত মোৰ এইটো হৈছে মানে পিচি অ দি হৈছিল ন সেইটো কাৰণে বহুত পিম্পল হৈছিল মোৰ বহুত পিম্পল।
অৱ সেইটো হয় সেইটো মানে চবৰে মই শুনাত চবৰেও নহয় কিন্তু মেক্সিমামৰ মানে হয়ে এ। পি চি এ ডিৰ প্ৰব্লেম হ'লে মানে তেনেকে পিম্পলছ আৰু বেছিয়ে হয় আৰু গাটা গাটা টাইপ হৈ যায় মই তাৰ পিছত
অ মানে কি অ মোৰ মানে গাতে গাতে হোৱা নাছিল খালী পিম্পল হ'ব এটা এটা কৰি পিম্পল হয় কিন্তু ইমান ৰঙা ইমান ডাঙৰ ডাঙৰ হয়। মানে কি ভাল নালাগে ন এনেকুৱা ক'তবা গ'লে মানে এটা এনেকুৱা লাগে যেতিয়া মই মানুহৰ পৰা কথা পাত টো নহ'লে বাহিৰত ওলাই য ন, কিবা আনকমফৰ্টেবল লাগি থাকে মোক। মানে কনফিডেন্ঞ্চে নাহে মানে কি কেনেকে কথা পাতো এনেকুৱা হৈ যায় বহুত বেয়া লাগিছে। এতিয়া আকৌ এনেকুৱাই এটা এটা কৰি হৈ আছে। হয় হয় বাৰু।
মানে কাপোৰতটো যদি আমি মানে বেয়া যদি কাপোৰ পিন্ধো মানে যেতিয়া আমাৰ কনফিডেন্ঞ্চ নাহে। চেম তেনেকুৱাই আৰু মুখত আৰু লগতে মানে তোমাৰ মেক আপো মানে কৰিব নোৱাৰা ন মানে মেকপ যদি আৰু তেতিয়া আৰু বেছিহে হয়।
অ মোৰ মানে স্কিনটো এতি ই চেঞ্চিটিভ হৈ গৈছে ন যদি অলপ ফাণ্ডেশ্যনলে কিবা এটা ক্ৰীম লগাই দিওঁ ন ইমান খোজাই বহুত খোজাই মানে খোজাই খোজাই পুৰা ৰঙা হৈ যায়।
তোমাৰ চাগে সেইটো কোম্পানীৰ শ্বুত নকৰিবও পাৰে।
অ নাজানো মানে এনেকুৱা আজিকালি হৈ গছে মানে কি কিবা এটা যদি মুখত লগাও ন এনে ফেচটো পুৰা ভাল দেনে গ্ল' ৰ্কো কৰি থাকিব। ক্ৰীম ডক্তৰৰ ইউজ কৰাৰ পিছত কিন্তু যদি আজিকালি কিবা এটা লগাই লওঁ ন আৰু যদি ৰ'দত যাওঁ বা পলিউশন লাগ- সি মুখত বহুত খোজাই বহুত ডিষ্টাৰ্ব লাগে এনেকুৱা মোৰ ফেচটো।
অ তুমি সেই কৰিবাচোন নিমপাতটো যে আছে নিমপাতো বহুত ভাল স্কিনৰ কাৰণে নিমপাতটো মানে পেষ্ট অ পেষ্ট বতাই মানে তুমি আম এই ফেচ মাস্ককনৰ নিচিনা ইউজ কৰিবচোন।
আত্চ্ছা মানে কি? ফেচ মাস্ক কিনি লগাব লগালে হ'ব নে খালে নি সঁচা নেচাৰেল নিমপাতটো লগাব লাগিব।
মোৰ মতে নেচাৰেল টো লগোৱাই ভাল কাৰণ মানে এতিয়া কিনি আনিবা তাতে কিবা কেমিকেল আছে, নিমপাত খছ
ঐ সেইটোৱে প্ৰব্লেম হয়। আৰু মই মানে এইবাৰ লগাইছিলো ন পেকেটত যে পায় এইটো নিম ফেচ পেক ন বাপৰে ইমান জ্বলে ইমান জ্বলে, বহুত জ্বলেটো
সেইটো তাত এইটো নিম ফেইচ এইটোও চাগ যে মানে যোনটো অৰিজিনেল নৰ মন বনাবা মানে সেইটোও চাগে জ্বলিব কিন্তু হ'লেও মানে সেই সেইটোত মানে দোকানৰ পৰা কিনি আনাতকেটো ভালেই হ'ব। এইটোতো মানে অলপ মানে নেচৰেল হয় ন।
তুমি যে কলা যে ঘৰত বনাব কাৰণে সেইটো কেনেকে বনাব লাগিব?
তুমি এনে মানে কি পুৰা পেষ্ট টাইপৰ বনাই ল'ব লাগিব। তুমি ধৰি লোৱা মিক্সিতে মানে
অ
তোমাৰ ইচ্ছা আৰু এটা মানে সেই পায় অ মেত এটা টেবলেট পায় ভিটামিন চি নে কিবা এনেকুৱা আছিল।
এ নাই নাই এইটো গ্ৰীণ কালাৰ মানে ই ই ই হয় ভিটামিন ই হয়।
অ অ ভিটামিন ই আছিলে সেইটো সেইটো দিব পাৰা।
হয় নেকি ভিটামিন ই কেপচুল আৰু নিমপাত ন।
নিমপাত লগতে মানে নিমপাতটো অকল দিলে মানে তেনেকোৱা ভাল নহয় ন অ অলপ মানে এল'ভেৰা
অ আতছা এনে এল
নেচৰেলটো পাও নহয়তো দোকানৰ পৰা কিনাত
অ কিন্তু এনেকোৱা হয় ন যে এলভেৰা এলভেৰা মানে মোক চুত নকৰে
অ চুত যদি নকৰে ন নলগাবা চবৰ মানে চবকে চুট নকৰে ন
হয় হয় আৰু মানে এনেকোৱা হয় মই মানে দিন মানে কি এটা দিনত ন দুইবাৰ মানে নিজৰ ফেচটো আইজিং কৰো বহুত বৰফ লগাও মানে বৰফ লগাও একবাৰ ৰাতি যদি লগালো এবাৰ ৰাতিপুৱা লগালো এনেকোৱা কৰাৰ পিছতো মানে ফেচটো বহুত ৰিলেক্স ফিল কৰে কৰে মানে এনেকোৱা হলে
অ সেইটো কৰি থাকিবা সেইটো ভালে বৰফ লগোৱাতো
উম হুম হুম মানে কি যিমান ফেচৰ পৰা অইল আহে ন
অ হয়
অ কোৱা কোৱা
অ আৰু মানে পাহৰি গলো দিয়া কি কব আছিলে
আহা ইচ্ছা এইটো কৰো যে আ বেছি আইজিং কৰিলে কি হয় ন ফেচত যিমান অইল থাকে ন চব কন্ট্ৰল হৈ যায় মানে চব অইল গুচাই দিয়ে আইজিং কৰিলে বহুত ভাল হয়
তোমাৰ অইলী স্কিন নে কি
অ বহুত অইলি মানে কি এইটো কাৰণেতো মই কিবা ক্ৰিমে লগাব দৰকাৰ নাই তোমাৰ মানে কি যদি কিবা এটা এনেই লগাই ল ন পাউদাৰ লগোৱাৰ পিছতো মোৰ ইমান তিল তিলিয়া হৈ যায় ফেচটো বহুত ডিষ্টাৰ্ব কৰে
অ মোৰ কিন্তু মানে বেলেগ ধৰণৰ হা মানে ঠাণ্ডাৰ দিনত তোমাৰ ড্ৰাই হৈ যায় কিন্তু গৰমৰ দিনত তোমাৰ অইলি হৈ থাকে তেনেকোৱাে টাইপৰ মানে নেত চাৰৰ লগত মানে মিলি যোৱা টাইপৰ মানে নেচাৰ টো যেনেকোৱা সেনেকোৱা টাইপ
অ অ মোৰ মানে ঠাণ্ডা হ'লেও এনেকোৱাই হয় ৰাতিপুৱা যদি ৰা তি শুলো ন ৰাতিপুৱা উঠাৰ পিছত গোটেই অইল অইল হৈ থাকে গোটেই চমকি থাকিব তেল তেল এনেকোৱা হৈছে মানে উম
এতিয়া গৰমৰ দিনততো আৰু চবৰে তেনেকোৱাই হয় দিয়া চোন
হয় হয় বাৰু এতিয়া ম হম হম এইটো তুমি মানে কোনটো কোম্পানীৰ স্কিন কেয়াৰবোৰ মানে ইউজ কৰি আছা যেনেকে মইচুৰাইজাৰ হল চানস্ক্ৰীণ হল তুমি কোনটো কম্পানীৰ মানে ইউজ কৰা
বেলেগ একো প্ৰডাক্ট ইউজ নকৰো মানে মই এটাই ইউজ কৰো ডত এন কি হয় হা আ এটা চানস্ক্ৰীণ আছে সেইটোৱে ইউজ কৰো। অৰেঞ্জৰ সেইটো হয় বহুত কেইটা সেইয়ৰ পাই মানে কিন্তু মই অৰেঞ্জৰটো ইউজ কৰো
হয় বাৰু মই ডত এন কি ভিটামিন চি য়েল্ল' কালাৰটো যে সেইটো কৰো
এ সেইটোৱে
হয় বাৰু এই ইমান ভালকে জানা না ফ্ৰিচত পুৰা এইটো হৈ যায় ন এবজ্ব কৰি লও অলপো ৱাইড কাষ্ট ঠিক নহয়
আৰু মানে তোমাৰ মেকআপ নকৰিলেও চলি যায় তেনেকুৱা টাইপৰ মানে মানে মুখখন মানে ইমান ধুনীয়া কৰে আৰু চাইন কৰি থাকে সেইটো এটা ভাল
হয় সেইটো ভাল আৰু আজিকালি ইমান মেকআপ ক্ৰীম ওলাইছে যানে এটা ক্ৰীমতে তুমি হাইলাইটাতো পাই যাবা ফাউণ্ডেচনো পাই যাবা মানে লগোৱাৰ পিছত গোটেই ফেচ্ টো ইমান ধুনীয়া চমকে
মানে কিন্তু আৰু চব প্ৰডাক চবৰে মূখত মানে চুত নকৰে ন
অ হয় সেইটোয়ে আৰু মোৰ প্ৰব্লেম মোৰ মানে পিম্পলৰ প্ৰব্লেম দিয়ে না সেইটো কাৰনে মই এইটো ক্ৰীমটো এতিয়ালৈকে অৰ্ডাৰচ্ কৰা নাই কিন্তু মানে কি মোক এটা ভালে লাগে আৰু ক্ৰীমটো দেখাত মানে চবকে চাই আছো নহয় ইউজ কৰি আছে মানে ভাল লাগে কিন্তু চবক চাই টো নহব নিজৰ স্কিনৰ কাৰণে অলপ ভাবি চিন্তা কৰিব লাগিব ন
সেইটোয়ে চবৰে স্কিনৰ লগত তোমাৰ স্কিন টো নিমিলে ন
উম হুম
একো নাই হ'লেও তোমাৰ স্কিনৰ লগত মিলা মেটচ কৰা সেইটো ইউজ কৰা দটেন কিটো চাগে তোমাৰ তাত মানে মেথছ কৰে চাগে
অ অ দটেন কিটো মানে কি ছানস্ক্ৰীমটো মানে এতিয়া এতিয়া বাছ এতিয়া ছানস্ক্ৰীমে ইউজ কৰো ন ইমান পুৰা ভালকে শ্বুট কৰিছে কিন্তু স্কিন ক্লিয়াৰো কৰি দিয়ে চাবাচোন
অ আগতকে মানে মানে বহুত ক্লিয়াৰ হৈছে মোৰো স্কিন টো
হয় হয় মানে ভিটামিন চি আছে ন আৰু এতিয়া মই গাৰ্নিয়াৰৰ ভি ভিটামিন চি অৰ এইটো ফেচৱাছটো এতিয়াই ইউজ কৰি আছোঁ এটোৱেই অ অ মানে চোৱা আ আগতে যেতিয়া মানে বহুত পিম্পল আছিল না ডক্তৰৰ দিয়া আ এইটো কৰিছিলোঁ ফেচ ৱাছ ইউজ কৰিছিলো ছানস্ক্ৰীম দিছিলে কিবা এটা হাইড্ৰা চানস্ক্ৰীম দিছিলে মানে বহুত ভাল সেইটো আৰু মষ্টৰাইজাৰো দিছিল ন মানে এট সেইটোতো চানছ প্ৰটেকচন মষ্টৰাইজাৰ বহুত ভাল দিছিল আৰু তাৰপিছত এইটো পিম্পল আৰু ক্ৰীম মানে কি একেলগে মোক ভালকে দি দিছে কি ফিফটিন হাণ্ডেতত মানে মোৰ গোটেই ক্ৰীম হৈ গ'ল আৰু এদম ফেচটো নকবা ইমান চফ্ট ইমান ক্লিন কৰি দিছিল মানে কোনো ক'ব নোৱাৰিব যে মোৰ ওৱান ওৱান ইয়াৰৰ পৰা মানে ইমান পিম্পল হৈ আছে এনেকুৱা হৈ গৈছে
বা তুমি কন্টিনিউ কৰি থাকিবা তেনেহলে
হে সেইটোৱে এতিয়া এৰি দিলো ন এতিয়া আকৌ যাওঁ মানে কি প্ৰেচক্ৰিপশ্যন টো আছে ডক্টৰৰ আৰু আগৰ নিচিনাই হৈছে ন ত চেম কিনি ল'ম এবাৰ আকৌ
তুমি মানে ডক্তৰৰ কথা মতে শুনিবা দুমাহ কণ্টিনিউ কৰিব দিছে তো
সেইটোয়ে এতিয়া এইটোয়ে মই ভাবিলো যে মইটো ভুলে কৰিলো নিকি নিজৰ এতিয়া কৰি আছো কমচেকম মোৰ মানে এক বছৰ ডক্টৰৰ কথা মতে চলিব লাগিছিল
অ মানে চাগে তোমাৰ সেইট টো মানে কি ফাৰ্ষ্টতে তোমাৰ ওপৰৰ পৰা ভাল হৈছে দেন চাগে মানে ভিতৰৰ পৰা ভাল হয় নিকি তাৰ পিছত তুমি চাগে ওপৰৰ পৰা ভাল হোৱা মানে দেখি মানে ভাবিছা আৰু মোৰ ভাল হৈ গৈছা আৰু নহয়
হয় কিন্তু চোৱা চেভেন মাঞ্চ চেভেন মাঞ্চ মানে এনেকুৱা দিষ্টাব দিয়া নাই, ছেভেন মান্টচ মানে মোৰ একো হোৱা নাই, আকৌ এইবাৰ ইষ্টাট হৈছে।
আকৌ মানে এটা দুটা কৰি ওলাই আছে।